হেল্ল', এয়া আছোঁ। তুমি?
এয়া মই আহিছোঁ, আনি কৰি পেলাই বহি পেলাই।
অহ, ভালে। তোমাৰ?
উম, ভাল ভাল।
ঘৰত?
উম, ঘৰত ভালে। তোমালোকৰ?
ভালেই। চাহ খালা?
চাহ খোৱা নাই। তাৰমানে হেৰি, তুমি উম, বনাই আছে।
অহ।
মানে আমি লগৰ কেইটামান ওলাইছিলো দেই, এই অৰুণাচল ফালে ফুৰিব যোৱা। এটা প্লেন বনাই আছিলোঁ। তো তুমিও যাব পাৰা নেকি বুলি সুধিবলৈ ফোন কৰিলোঁ ট্ৰেভেলিঙৰ।
অ', ঠিকে আছে, যাম দিয়া। কেতিয়া যাবানো?
অহা জুলাই মাহৰ দছ তাৰিখ মান যা গ'লো হয়। তুমি যদি যাব পাৰা ন। সা-সুবিধা যদি মিলাব পাৰা তেতিয়াহ'লে আমি আকৌ কণ্টেক্ট কৰিম। তুমি যাব পাৰা নে নোপোৱা খালি।
অ'। ল'ৰা-ছোৱালী সকলোবোৰ। উম। একো নাই। হ'ব বাৰু। যাম দিয়া।
অ', তাৰমানে ধৰা এতিয়া তোমাৰ। হম?
নাই আমাৰ মানে লগৰখিনিও যাব পাৰে নেকি আৰু।
অ', তাকেই তুমি লগৰখিনি যদি ওলাই কোনোবা, তেতিয়াহ'লে তুমি ক'বা, ওলাবা তিনি-চাৰিটা তোমালোক ফালৰ পৰা বা তোমাৰ ফালৰ পৰা। মোৰ ফালৰ পৰাটো পাঁচটা মান ওলাব। আৰু তো তেনেকে মানে সকলোৱে এটা গ্ৰুপ হৈ পেলাই লগে-ভাগে গ'লে ভাল লাগিব ঘূৰি।
উম।
যিহেতু এতিয়া তোমাৰ হেৰি ফুৰা ছিজন হয় নাই। তোমাৰ জুলাই মাহতটো পুৰা কিমান মানুহে ক'বাত ক'বাত ঘূৰি ফুৰে, চেৰাপুঞ্জী অৰুণাচল টাৱাং সেইবিলাক। মানে কিবা এটা ফুৰি ভাল লাগিব।
অ'।
মানে সেইটোৱে প্লেন কৰি আছিলোঁ। আমাৰ এতিয়া চাৰিটা-পাঁচটা হ'ল মোৰ লগত। তুমি যদি যোৱাত ছয় টা হৈ যাব। আৰু তোমাৰ লগৰ লগত এতিয়া যদি ওলাব পাৰা তেতিয়া ওলাবা আৰু।
অ', মই কম দিয়া সুধি পেলাই।
অহ। বাকী এনে তুমি ক'ত যোৱা যাবলৈ পচন্দ কৰিবা?
মই ছিলংত।
অ ', ছিলংত ন? শ্বিলংত তেনেহলে এয়া, শ্বিলং এয়া চেৰাপুঞ্জীত যাব ভাল হ'ব ন।
উম।
উম'। অহ, শ্বিলংতো বাৰু চাবলগীয়া বহুত আছে।
উম' সেইকাৰণে মানে তাত যোৱা আৰু ভাল আৰু।
অহ'।
আৰু গলে মানে তিনি চাৰি দিন মান থাকিবও লাগিব।
উম' তিন চাৰিদিন থাকিব লাগিব। এই লাগেজটো ল'ব লাগিব বেগটো।
অহ'।
এনে কাপোৰ চাপোৰ ভৰাই খোৱা খাদ্যৰ কাৰণে, কিবা কিবি যতন ধৰি পেলাই যাব লাগিব আৰু।
অহ'।
তেতিয়া তোমাৰ এনে গাড়ী আছে নেকি? গাড়ীত যাব পাৰিলে হয়।
হেৰি, নাই বাৰু এনেকে।
অহ' মোৰো নাই বাৰু মানে হেৰি গাড়ী এখন আমি কাৰোবাৰ যদি তোমাৰ চিনাকি আছে ড্ৰাইভাৰ যদি তাৰ লগত ভাড়া মিলাব পাৰা কমতে অলপ, তেতিয়া হ'লে ভাল আছিলে আৰু।
অহ' আছে বাৰু এইবিলাকে মই সুধি চাম। আছে এনেকে, মানে সুধি চাম আৰু কি কয়।
অহ'। ত' সেইটোয়ে আৰু বাকী তোমালোকৰ, তোমালোক তুমি যদি যাব খোজা তেতিয়া হ'লে কবা মোক। তোমাৰ তোমাৰ তাত হাল্লা হৈ আছে অলপ, বাহিৰলৈ আহা।
উম'।
তাৰপিছত বাকী, তোমালোকৰ ঘৰ কোন কোন আছে এনেই?
এনেই মা-দেউতা আৰু ভাইটি এটা।
উম'।
তোমালোকৰ?
আমাৰ একেই ভা-ভণ্টি, বাইদেউ, ভাগিন আছে, মা। তাৰপিছত আৰু কি কি মাংস খাই ভাল পোৱা তুমি?
বইলাৰ। তুমি?
অহ' মই গাহৰি।
অহ' তুমি কি কৰানো?
মই এনেই আছো বৰ্তমান বিকাৰ এতিয়া, মানে বিজনেছ এটা কৰিম বুলি ভাবি আছো। ত' সেই বিজনেচটো মানে ব্ৰইলাৰ ফাৰ্ম হওঁক বা এয়া গৰু কেইটামান আনি কিনিম বুলি ভাবিছোঁ। তুমি মোৰ লগত পাৰ্টনাৰশ্বিপ দিব পাৰা তেতিয়া হ'লে মই ক'ব পাৰো, তোমাক আৰু।
প্লেনটো অকমান ভালে আছে বাৰু।
অহ' এনেই উম।
পিছে কিমান ইনভেষ্ট কৰিবা।
কৰিম মানে তোমাৰ বেছি নহয়, এতিয়া তিনিটা গাই যদি ল'ব পাৰো তিনিজনী গাই। কমে ধৰা তেৰ হাজাৰকে ঊনচল্লিশ হাজাৰ হ'ব। ঊনচল্লিশ হাজাৰ টকাটো আমি মিলাই ধুনীয়াকে, তাত দুই মানে ছয় সাত মাহৰ পিছত মানে আমি এতিয়া অহ, পোৱালি উলিয়াই পেলাই, তাক বেচিব পাৰিম আৰু। তেনেকে মানে বিজনেছটো আমাৰ আগবাঢ়ি গৈ থাকিব। ধৰা গাই গৰুজনী কিনি পেলাই দহ হাজাৰ কিনি চৈধ্য হাজাৰত বেছি পাৰে। তেতিয়া চাৰি হোজাৰ লাভ তেনেকে মানে ব্যৱসায় কৰিব পাৰে আৰু। এইটো এটা বিজনেচে বুলি কব পাৰোঁ।
ভালে আছে।
অ তোমালোকৰ ঘৰত কিবা কিবি বিজনেছ কৰে নেকি মা বা তুমি।
আমি নকৰোঁ বাৰু।
অহ' মানে সেইটোৱে গৰু ধৰা, ছাগলী, হাঁহ-মুৰ্গী এনেকে কিবা পালন কৰা নেকি?
আমাৰ মুৰ্গী পালন কৰে আৰু।
অহ' আৰু হাঁহ।
হাঁহ আমাৰ নাই। মানে এতিয়া হেৰি উমনি দিছেহে। এতিয়া কি হয় আৰু মানে উমনি দিছেহে।
আচ্ছা এতিয়া তুমি মুৰ্গীৰ কাৰণে কি কি দানা দিয়া।
মুৰি চাউল ভাত সেয়াই। তোমালোকৰ।
আমাৰো একেই। যিবিলাক আমি খাব নোৱাৰো সেইবিলাক ৰহা ধহাবিলাক ছটিয়াই দিওঁ খাই দিয়ে। তাৰপিছত চাউল আছে ধান আছে সেইবিলাকেই দি দিওঁ আৰু। আমাৰো বাৰু হাঁহ নাই। মুৰ্গী আছে আমাৰো তাৰপিছত গৰু আছে। ছাগলী আছে মানে ডাঙৰ নহয় আৰু চব মানে সীমিত পৰিমানে আছে কম কমকৈ। চব বিজনেছে কৰাইছে কিন্তু কম কমকৈ আছে পৰিমাণৰ। মোৰ মানে। ভৱিষ্যতে ভাবি আছো বাৰু ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ত ব্ৰইলাৰ ফাৰ্মখন খুলিলে কেনেকুৱা হ'ব। ক'বা নেকি কিবা জানা যদি।
ইমান হেৰি নাই বাৰু কিয় ভালে হ'ব কৰিলে মানে অলপ। মানে ব্ৰইলাৰ ব্ৰইলাৰ বহুত ডিমাণ্ড আছে না গাহৰি উম। ত মানে কৰিলে মানে ভাল আৰু তোমাৰ বহুত লাভ হ'ব।
অ তাৰ পৰা সেইটোয়ে ভাবিছো উম।
উম তোমাৰ ফালে যদি নাই মানে গাহৰি এনেকা হেৰি। তেতিয়া বেছিকে হ'ব আৰু তোমাৰ লাভ। অহ।
উম ত গাহৰিটো বাৰু পতককৈ কৰিব নোৱাৰিম কাৰণ গাহৰি কাৰণে বহুত সময় লাগি যায় ইমান সময়ত। আমি ৰখিব নোৱাৰিম যিহেতু আমি ব্যৱসায় এটা। মই নতুনকৈ ষ্টাৰ্ট কৰিমহে তেনে বস্তু যদি ৰখি থাকিব লগা হয় ইমান সময় ধৰি। তেতিয়াহলে আমাৰো নপোচাব মানে প্ৰফিট নহ'ব লছ। যাব আমি লছ ফালে গুচি যাম সেয়ে মানে মই এনেকুৱা। এটা বিজনেছ বিচাৰিছো যাতে কম সময়ৰ কাৰণে মানে অধিক উৎপাদন হয় বা অধিক লাভ হয়।
উম।
এটা এক নম্বৰ বুলি ক'লে ব্ৰইলাৰটোৱে আছে যিহেতু পঞ্চল্লিশ দিনতে ধুনীয়াকে ডাঙৰ। হৈ গলে বেছি দিব পৰা যায়।
অ।
সেইকাৰণে মানে বইলাৰ মানে বেছিকৈ আজিকালি মাথা মানুহে দেখা পাইছো।
উম।
তুমি এনে ব্ৰইলাৰ ফাৰ্ম। খুলি ভাল পাবা নে নাই যদি ভৱিষ্যতে কৰা।
পাম।
তাৰমানানে ব্ৰইলাৰ ফাৰ্মত মানে সেইটোৱেই উৎপাদনটো কম সময়ৰ ভিতৰতে হয়। আৰু লালন পাচন বাৰু সকলো বিজনেচৰে থাকে বা সকলো ফাৰ্মিঙৰে থাকে। লালান পাচনটো ধৰিব লাগিব কষ্টটো কৰিব লাগিব কিন্তু সেইখিনি কষ্ট। মানে যদি কৰিব পাৰে তেতিয়াহ'লে তেনেকে প্ৰফিটোো হ'ব তেনেকে লাভো হ'ব অ সেইটে এতিয়া মই মানে ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ পাৰ্টনাৰ এজন মিচাৰ ফুৰিছো পাৰ্টনাৰ তুমি হবা নেকি অ তুমি মানে মোক অলপ ইনভেষ্টে কৰি দিব লাগিব দেই মানে টকা পইচাৰ ফালতে নহ'লেও ধৰা হেল্প কৰিব লাগিব গঁড়ালটো বনাব লাগিব গঁড়াল বনালে। তাৰ পিছত আনোতে কিবা কিবি মোৰ লগত জান দিব লাগিব কিবা ধৰা ফৰ্ম। চৰ্ম ভৰিব লাগিব ফৰ্ম চৰ্ম ভৰা সময়ত তুমি থাকিব লাগিব ধৰা। ত তেনেকে মানে হেল্প কৰিব যদি পাৰা তেতিয়লে মই ব্ৰইলাৰ ফাৰ্ম যেতিয়া খুলোঁ তোমাৰ পাৰ্টনাৰচিপ ল'ব বুলি ভাবোঁ। বুলি ভাবিছোঁ আৰু।
উম ক'বা নহয় তুমি যদি কিবা খৰচ লাগে তেতিয়া ক'ব পাৰিবা।
অ অ তেনেহলে ধন্যবাদ নিশ্চয় আপোনাৰ পৰাে যদি এইখিনি সহায় পা তেতিয়াহ'লে বহুত মোৰ সকাহ পৰিব মোৰ ব্ৰইলাৰ ফাৰ্মটো মানে মোৰ ্য়ৱসায়তোম্ভ কৰাত মোৰ বহুত খিনি সহায় হব আপুনি যিহু মোক আছে াক দিছে নিশ্চয় ত ভাল লাগিল কথাখিনি শুনিয় আ যে কৈছে চাপৰ্ কৰিম বা খৰচৰ ফাল পৰাও বা আপোনাৰ লগত চাপৰ্ট থাকিও তেনেকে সহায় কৰিম বুলি কৈছে আপোনাৰ আজি দিন মানে এনেকুৱা মানুহ পাবলৈ টান আপুনি কৈছে ভাল লাগিল ত সতি আপুনি যদি মই খুলিম বাৰু আহম আবাদ তাৰ নেক্সট মান্থত খুলিব পাৰো ঠিকান নাই অলপ মান ইনভেৰ কমি তো পইচাটো সেয়েহে অলপ মানে ৰখি আছো কামতটো পিছুৱাই থৈ দিছো অলপ কেইদিনৰ কাৰণে বাকী এনেই তুমি কি কি খাই ভাল পোৱা হা
মম' চাওমিন এনেকে আৰু তোমাৰ তুমি
মোৰ ম'ম' চাওমিন খাই মই বেয়া পাওঁ বাৰু মই এটাই বস্তু ভাল পাওঁ চিঙৰা ভাল পাওঁ
আহ
চিঙৰাটো মানে খাই ফেভৰেট লাগে ম'ম' বিলাক মানে কি আৰু মেম' বিলাক আজিকালি এনেই ভালটোকে বনাই মম' বনাম জানো বাৰু মই কিন্তু ভাল কেনে বনাব নোৱাৰো তমি মম্ম প ন ম জান নাই
হয়
আহ মই মোক বনাই খুৱাবাচোন কেতিয়াবা ঘৰত মাতিবা দেই অ হ'ব বাৰু এ মানে ম'ম' বাৰু মই বনাই পাইছো কিন্তু জাহা তাহা ম'ম' বনাই পাইছো মানে বেকা বেকি ম'ম'
অঁ
মই মানে এদিন কি কৰিছিলো ম'ম' বনাইছিলো গাহৰি মাংস কাটি দিলো তাৰ পিছত খাব চাব নাই পৰা ছাল ো সিজা নাই ত চিকৰা চিকৰা লাগিলে সেইদিিন প মই বম্ম পোণ বাদ দিলো
নাই এবাৰ মানে আৰু এবাৰ ভালকে বনাই চাবা
অ আৰু এবাৰ আপোনাৰ চাব লাগিব তেতিয়া কি হয় বা আৰু এদিন নিশ্চয় বনাই চাম বাৰু হা
ইউটিউবতো দুোখাই থাকে কেনেকে বনাই
ইউটিউবতো ধঢেৰ ভিডিঅ' পালো কিন্তু এটাও সাঁচ ভিডিঅ' নাপালো তেনেকে ইমান ভালকে নিদিয়ে দেখোন এনেই ওপৰে ওপৰে দি থৈ দিয়ে মানে যিবিলাক ভিডিঅ' চালো মই সেইবিলাকান অকণো ভালে নাপালো মই সেইকাৰণে নিজৰ মূতে বনাই গ'লো ৰা্তত গলো সেই খেপো ফহে হ'ল
অ
ত তুমি শিকাই দিবাচোন বাৰু কেতিয়াবা মোক অ তুমি এটা ধুনীয়াকে ভিডিঅ বনাবা বনাই থাককা তাৰ পিছত মোলৈ পঠাই দিবা তাৰ পিছত মই তোমাৰ পৰা চাই চাই ধুনীয়াকে বনাই থাকিম আৰু
উম
উ সেইটোৱে বাকী তোমাৰ লগৰ কথা পাতি ভাল লাগিল বাৰু তুমি ব্ৰইলাৰ ফাৰ্মটো খুলিলে মই তোমাক আকৌ জনাম হা
আহ
দিয়া তোমাৰ দিনটো শুভ হওক গুড নাইট
উম
গুড নাইট
গুড নাইট